অ', শুনিছো কি কৰি আছা?
আ আছো এনেই, তুমি?
অ' ময়ো এনে বহি আছো আৰু। অ' চাহ খালানে?
ভাত এতিয়া খোৱা নাই ৰ'বা, অকণমান দেৰিকে খাম। বাকি তুমি ভালে আছা?
অ' ভালে আছো। তুমি?
আছো আছো, বাকি
অহ, অ' মই মানে ভাতটো বনাইছেহে, ৰান্ধিলো। আ চাহপানী খাবলে অ' চাহপানীটো কেতিয়াবা খালো। অলপ পিছত ভাতে খাম আৰু!
হয়, হয় পিছে কোৱাচোন, কিয় কল কৰিলা?
আজি অলপ আ ভ্ৰমণৰ বিষয়ে কথা পাতো দিয়া।
হয়, প্ৰিয় ভ্ৰমণ
অ' প্ৰিয় ভ্ৰমন
হয়, প্ৰিয় ভ্ৰমণ, প্ৰিয় ভ্ৰমণ বুলি ক'লে আমাৰ আজি-কালি খুবেই চলাচল চল এটা, মুখত এটা বাক্য থাকে যে পিকনিক নহয় জানো?
অঁ, পিকনিক হ'য় হ'য় তুমি ঠিকেই কলা। পিকনিক
চে-ত্‌ৰক, উম
এট্‌ বনভোজ হ'য়। এনেই তুমি ভ্ৰমণ কৰিকিনে ভাল পোৱা নে?
হ'য়, মই ভ্ৰমণ কৰি খুবেই ভাল পাওঁ কাৰণ কিমাননো আৰু ঘৰত থাকিবা বৰ্তমান এতিয়া মোৰ মনটো ভ্ৰমণ কৰিবলে এতিয়াই বিচাৰি আছে
হ'য়, হ'য় মানে ভ্ৰমণটো কৰিব লাগে। মানুহে যিমান শিক্ষাৰ পৰা শিকিব নোৱাৰে সিমান মানে ভ্ৰমণ কৰি শিকিব পাৰে বুলি কোৱা যায়। সেইকাৰণে ভ্ৰমণটো কৰা যায়। আৰু তাৰপিছে, তুমি লাষ্ট টাইম ভ্ৰমণ ক'ত কৰিবলৈ গৈছিলা?
মই লাষ্ট টাইম ভ্ৰমণ তোমাৰ, চনকা শুনিছা চনকা?
অ, চনকা শুনিছো বাৰু, মই লাষ্ট টাইম গৈছিলো হ'ল বেছি অ তুমি তেতিয়া গৈছিলা চোন?
হয়, আমাৰ কলেজ গ্ৰুপতো আমি চনকা গৈছিলো, আমাৰ কলেজৰ পৰা ট্ৰিপত নিছিলে তাত আৰু খুবেই ধুনীয়া পৰিৱেশ আৰু তোমাৰ ভ্ৰমণত গ'লে আমাৰ যিবিলাক চিন্তা থাকে চিন্তা আদি নাইকিয়া হয়, ভ্ৰমণৰ-ভ্ৰমণে এইখিনি সহায় কৰে আমাক, চিন্তা আদিৰ পৰা দুৰ্মুক্ত কৰিবলৈ।
হয়, তুমি ঠিকে ক'লা, চিন্তা সেইবোৰৰ পৰা মুক্তি কৰে আৰু ভ্ৰমণ কৰিলে মানে মানে, এইটো কিবা বস্তু নতুন দেখিব পাৰি, কিবা বস্তু নতুন শিকিবও পাৰি। হয় কি নহয়? তুমি কি, তুমি কি ভাবা?
হয়, ভ্ৰমণৰ জৰিয়তে-ভ্ৰমণৰ জৰিয়তে আমি বহুত মানুহ লগ পাওঁ, বহুতখিনি, বহুত জেগা দেখা পাওঁ, তাৰ ফলত-তাৰ ফলত ভ্ৰমণে আমাক অভিজ্ঞতা সম্পন্ন কৰি তোলে, যাৰ ফলত নেকি আমি কেতিয়াও জীৱনত কোনো ধৰণৰ, অ মানে সমস্যাৰ সন্মুখীনৰ পৰা আমি-আমি-আমি সন্মুখীন হ'ব পাৰো, আৰু বুজিছা নহয়?
হয়-হয় হয়, তুমি ঠিকেই ক'লা, কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ। সেইটোতো হয়, কিন্তু সেইটো দি আমি কিবা অভিজ্ঞতা লাভ কৰিব পাৰি? হয় কি নহয়? আৰু তাৰপিছত তুমি-তুমি কলেজ চনৰ পৰা কৈছিলি বুলি, কলেজ গ্ৰুপত আৰু তুমি তাতে কি-কি কৰিলা? তেনেকোৱা মানে তেনেকোৱা কিবা ভাল লগা মেমৰিজবোৰ তাতে আছে নে, তুমি ক'ব পাৰিবা নে?
হয়-হয়, তাত মেমৰিজ বুলি ক'ব গলে বা, স্মৃতি বুলি ক'ব গলে খুব বৰ্তমান ভাবিলে দুখেই লাগে, কাৰণ তাত মই মোৰ কলেজৰ জীৱনৰ যিজনী মোৰ প্ৰিয় জনী আছিল, তেওঁৰ লগত গৈছিলো যিজনী নেকি বৰ্তমান মোৰ জীৱনত নাই। সেই দিনবোৰ ভাবিলে খুবেই ভাল লাগে আৰু কৰবাত-কৰবাত, দুখো লাগে তাত আমি ফটোজ ক্লিক কৰিছিলো। সেই ফটোজবোৰ এতিয়াও মোৰ গেলাৰীত, মই সজীৱ কৰি ৰাখিছোঁ তেওঁৰ লগত। কিন্তু উপায় নাই, কিন্তু চনকা বুলি ক'লে মোৰ তেখেতলৈকে পোনপ্ৰথমে মনত পৰে আৰু চাওঁ প্ৰত্যেকটো ঠাইৰ লগত কোনোবা এজন মানুহ ৰিলেটেড থাকে, যেনেদৰে-যেনেদৰে তোমাৰ এতিয়া হাজো বুলি ক'লে
অহ, হাজো মই অহ, গৈছো-গৈছো।
অ, হাজ-হাজোত তোমাৰ তীৰ্থ নগৰী বুলি কোৱা যায়। হাজোত কিয়নো মাধৱ মন্দিৰ আছে। কেদাৰ মন্দিৰ আছে, কামেশ্বৰ মন্দিৰ আছে, সেইকাৰণে হাজোক তীৰ্থ নগৰী বুলি কোৱা যায়।
হয়-হয়, তাতে বহুত ঢেৰ মন্দিৰবোৰ আছে, হাজোত
গতিকে সকলোবোৰ ঠাই, এটা-এটা কিবা এটা স্পেচিয়েল বস্তুৰেহে আমি
অ, ঠিকেই ক'লা। তুমি নে এটা-এটা, পৰিচয় মানে স্পেচিয়েল ঠাইতো মানে সেইটো হয়, মানে মানে, কিবা কাৰণত আমি সেইটো মানে ঠাইতো ভালকে চিনি পোৱা যায়। যেনেকোৱা তুমি ক'লা, লাষ্ট টাইম তুমি চনকা গ'লা। তোমাৰ ফ্ৰেণ্ডৰ অনুবাদ, সেইটো যে এটা তুমি লাষ্ট কেতিয়াবা চনকা গ'লে, তুমি সেইটো কথা ভাবিবা বাৰু আমাৰ আহিছিলো, কলেজ লাইফতে। অ, সুখো দিব, এ, এনে ক'ব গ'লে সুখে দিব যিহেতু তুমি ফ্ৰেণ্ডৰ লগত লাষ্ট টাইমটো গৈছা, এইটোতো নহয় নোযোৱাত সেইটোৱে মানে শেষটো হৈ যোৱা নাই, হেপি মানে আছো আৰু ফ্ৰেণ্ডৰ লগত গৈছিলা, এনে তোমাৰ ভৱিষ্যত, এনে কৰ'বাত ভ্ৰমণ কৰিবলৈ মন আছেনে?
অ, ভৱিষ্যত মোৰ, ভৱিষ্যত মোৰ মন আছে। আছে বাৰু, কিন্তু সঁচা যদি ক'ব যাওঁ, কিয় বা নাজানো মোৰ যিবোৰ যোৱাত নেকি, যিবোৰ ঠাইত যোৱাত নেকি আমাৰ মানে পাৰ্মিচন নাই মোৰ সেইবোৰ ঠাইত যাব ইচ্ছা আছে।
হয় নেকি?
অ, নামবোৰ মেনচন কৰিব পাৰিম নে?
অ, পাৰিবা-পাৰিবা, তেনেকুৱা একো নাই নামবোৰ, যেনেকুৱা ভ্ৰমণৰ
অ মোৰ সঁচা যদি ক'ব যে মোৰ পাকিস্তান যাব ইচ্ছা আছে তাত যাই কেনেকুৱা লাগে মোৰ মানে
অ সেইটো অ তাতে মানে যিমান চচিয়েল মিডিয়াত বেয়া বুলি দেখা তেনেকুৱা নহয় বাৰু সেইটো আমি চব চচিয়েল মিডিয়াত ভৰা নকৰিলে হয় অ এনেকুৱা নহয় মই যিহেতু জানো পাকিস্তানৰ ইমান বেয়া নহয় সেইটোৱে আৰু কব গ
আৰু মই ভাবিছো আমাৰ আমি মানে আমি কেইজনমান দহ বাৰজন মান মিলি আমি তোমাৰ অহা অক্টোবৰ মাহৰ দুৰ্গা পূজাৰ বন্ধত আমি হয়তো বানডাস যাম চাগে
অ তুমি এনেকুৱা ভাবিছা তেনেকুৱা মোৰো প্লেন আছে মোৰ ফ্ৰেণ্ডৰ দাদাৰ বিয়া আছে তাৰ তাৰ ঘৰটো বনাৰ ছতে হয় এইটো মোৰ চেফ মাতিম বাৰু তাৰ পাছত দাদা বিয়া আৰু আমি ফ্ৰেন্ড মিলাই বানাৰস যাম আয়োধা ঘূৰিম পুৰা ঘৰিকৈ অহা প্লেন আছে আৰু তাৰ কাৰণে অলপ অলপ পইচা জমা কৰি আছো অ সেনেকুৱা আমাৰো প্লেন আছে। আছে বাৰু বানাৰস যোৱা যোৱা বছৰে আছিলে যোৱা বছৰ ত কিবা প্ৰব্লেমৰ কাৰণে কেচেল হ'ল সেইটো বাৰো মানে ফিক্স আছে আৰু যোৱাৰ কাৰণে
উম তুমি কি ভাবা যে আমি কিতাপৰ কিতাপৰ পৰা নে আমি ভ্ৰমণৰ পৰা বহুত কথা শাকিব শিকিব বাৰু
আহ ক'ব গ'লে আমি কিতাপৰ পৰাও শিকিব পাৰি যিহেতু আমি আহ শিকা নহয় কিতাপেও বহুত শিক্ষা দিয়ে আমাক আৰু ভ্ৰমণ কৰিলেও আক আক বহুত শিক্ষা দিয়ে যিহেতু আমি এইটো বুজি পাওঁ ভালকে যিহেতু কিতাপ প শিকিব পাৰিম কিন্তু ইমান ভালকে বুজিব নোৱাৰিম আৰু যিহেতু আমি যিহেতু নিজে যেতিয়া আমি এইটো পৰিস্থিতিত হৈ যাম তেতিয়া আমি কথাটো বুজ বুজি পাম যি কিতাপৰ জ্ঞানটো আৰু সেইটোৰ জ্ঞানটো কিমান বেলেগ বুলি তুমি কি ভাবা
হয় মই ভাবো চোৱা কিতাপত আমি অকল বস্তুখিনি পঢ়িছো কিন্তু আমি যদি ওলাই গৈছো আম সখিনি বস্তু চকুৰে দেখাও পাইছো আমাৰ ব্ৰেডত আকৌ আম আমাৰ মা আকৌ ভালকৈ সোমাই গৈছে
হয় হয় তুমি সেইটো ঠিকেই ক'লা আমি যিহেতু ফিল কৰিব পাৰিছ হয়
উ মোৰ মতেৰে ভ্ৰমণ কৰাটো খুবেই প্ৰয়োজন আমাৰ জীৱনত আৰু ভ্ৰমণ কৰিলে ভ্ৰমণে আমাক বিভিন্ন চিন্তা আদিৰ পৰা দূৰ কৰি ৰাখে আমাৰ জীৱনত জীৱনটো সূক্ষ্ম হৈ পৰে
সেইটো হয় ভ্ৰমণ কৰিব লাগে অঁ এনে তুমি এনে আউট অফ কানট্ৰি বুলি যেনেকুৱা পাকিস্তান ঘূৰিবলৈ মন ন আছে তোমাক আৰু বেলেগ বেলেগ ঠাই আছে যেনেকুৱা তোমাৰ আহ জাপান আছে চাউথ কোৰিয়া অষ্ট্ৰেলিয়া ইউ এছ এনেকুৱা বহুত দেশবোৰ আছে তেনেকুৱা দেশ কোনটো দেশত যাব মন গৈছে তোমাৰ এনে যাবলৈ মন আছে তোমাৰ? চাউথ কোৰিয়া, হয় নেকি? তাত তাতে যাবৰ কাৰণে ইচ্ছা কিয় আছে তোমাৰ? অলপ ক'ব পাৰিবা নেকি? তাতে
এ চাউথ কোৰিয়াত মই শুনিছো তাৰে যিজন মানে মেইন যিজন লিডাৰ আছে। সেইখনতো চাগে তোমাৰ ডেম'ক্ৰেটিক কাণ্ট্ৰি নহয়।
হয়, হয়। ডেম্ৰকাটি কাউন্ট্ৰী নহী, ঠিক কলা তুমি।
গতিকে তাত যাবলে মোৰ ইচ্ছা আছে। তাত ত তাৰে যিজন মানে লিডাৰ আছে সেইখন দেশৰ। তেখেত শুনিছো মই, তেখেত শুনিছো মই বহুত ব্যতিক্ৰম লগাতকৈ। আমাৰ আমাৰ নৰ্মেলৰ দৰে নৰ্মেল লিডাৰবোৰৰ নিচিনা নহয়।
অ-অ সেইটো হয়। এটা মোৰ আৰু এটা মোৰ দেচ দেশত যাব বলে মন আছে ভবিচ্চত। বেলেনটিকা বুলি আছে তাতে মানে কোনো এইটো তোমাৰ আহ ৱেষ্ট চাইডে আছে। সেইখন এখন কানট্ৰিয়ে হয়। কানট্ৰি মানে তা তাতে মানে কোনো মানে তাতে অ না ৰাজা নহ'লে বা অকণো তেনেকুৱা অহ লিডাৰ বি এম চি এম নাই মানে। সেইটো মানে ইন মানে ইণ্ডিপেণ্ডেন্ট। মানে আজাদী দেশ। মানে চব মানে নিজৰ মতেদি কৰে আৰু বহুত, ধুনীয়া জাগাটো সেইটো দেশত যাবলৈ মন আছে। এনেকুৱা দেশ যে যিহেতু তাতে মানে কোনো মানে কোনো ধৰণৰ, নিয় আইন চাইন নাই। নিজৰ ইচ্ছা আৰু ভাল দেশ তোমৰা বহুত শান্তি। এনেকুৱা দেশত যাব মন আছে মোৰ।
বাকী তুমি এইটো বিচাৰানে যে, যিবিলাক যিবিলাক নেকি বাহিৰাগত ব্যক্তি আছে সেই ব্যক্তিসকল লে আমাৰ অসমখন ভ্ৰমণ কৰিবলে আহক, তেতিয়াহে আমাৰ অসমখন আকৌ আগবাঢ়ি যাব।
সেইটোতো ভাবো। অসমত আহক আহ অসমত যিহেতু আগবাঢ়ি যাব, সেইটোতো হয়। আৰু বহুত দেখিছো টুৰিষ্ট বিলাক আমাৰ অসমত ভ্ৰমণ কৰিবলৈ আহে। দেখা গৈ আহ আমাৰ অসমলৈ ভ্ৰমণ কৰে যেনেকুৱা ডাঙৰ ডাঙৰ আমাৰ নেচনেল পাৰ্ক বোৰত আহে, চিৰিয়াখানা, তোমাৰ মানচত এনেবোৰ ডাঙৰ-ডাঙৰ সেইটো। নেচনেল পাৰ্কত ঘূৰিব আহে, দেখা পাইছো মই। আৰু সিহঁতৰ আৰু ছেফটিৰ কাৰণে আমিও ভাবিব লাগে।
হয়-হয়, তেখেতক আমি আমাৰ অসমত কেনেদৰে সুৰক্ষিতভাৱে ৰাখিব পাৰো সেই টো আমাৰ সম্পূৰ্ণভাৱে আমাৰ আমি আমি কৰ্তব্য-কৰ্তব্য থাকিব লাগে।
এইটো কৰ্তব্য আমি ল'ব লাগে। মই দেখিছো মানে অ তেনেকুৱা সিহঁতৰ লগত জোৰ নহলে কোনোবাই ফ্ৰড কৰে, সেনেকুৱা ভাল ন নালাগে ন আমাৰ।
উম তেতিয়া আমাৰ, হয়-হয়-হয় তেতিয়া তেতিয়া তেওঁলোকে তেওঁলোকৰ ঠাইত যাই যাই পেলাই ক'ব যে অসমখন এনেকু
অ, এনে, হয়-হয় সেইটোতো অসমখনে লাজ পাব সেইটোটো, অ সেইটোৱে কথা ক'ব গ'লে।
গতিকে মই ভাবো, মই ভাবো যে আমাৰ জীৱনত জীৱনত ভ্ৰমণটো অতিকৈ প্ৰয়োজন। ভ্ৰমণটো এই কাৰণেই প্ৰয়োজন মই আগত কৈছো যে মানুহ এজন যি যেতিয়া চিন্তাত থাকে তেওঁ একেলগে তেওঁ মানে চিন্তা চিন্তাই মানুহজনক খাই পেলাব পাৰে।
হয়, হয়।
গতিকে গে গতিকে জীৱনটো সুক্ষ্ম কৰি তুলিবৰ বাবে আৰু জীৱনটো এটা ভাল, ভাল জীৱন হিচাপে স্বীকৃতি দিব পৰাকৈ ভ্ৰমণৰ অতিকৈ প্ৰয়োজন।
অ, সেইটোতো হয় বাৰু। হয় আমি এনে মনটো কৰিবৰ কাৰণে যেনেকুৱা হওক আমি গাড়ী হওক, ট্ৰেইন হওক বাইক হওক এনেই নিজে ভ্ৰমণ কৰিবলৈ মানে চেষ্টাটো কৰিব লাগে। যেনেকুৱা তেনেকুৱা নহওক ভৱিষ্যত মানে ভ্ৰমণতটো বেছিকে কৰিলে মানে বেছিকে শিক্ষা জ্ঞান লাভ কৰিব পাৰি, তেনেকুৱা কথা যেনেকুৱা। পঢ়া শুনাত নোৱাৰি সেনেকুৱা মানে ভ্ৰমণ কৰিহে পোৱা যায় আৰু।
হয় হয়, বাৰু আজি। তোমাৰ লগত এইখিনি ভ্ৰমণৰ কথা পাতি বহুতখিনি অভিজ্ঞতা লাভ কৰিছো ভাল লাগিল।
হয় তোমাৰ লগতো বতিকৈ ভাল লাগিল দিয়া ধন্যবাদ।
ধন্যবাদ।